হেল্ল
অ হেল্ল শুনিছো কওক।
অ শুনা পাইছে?
অ হয় হয়।
কি কৰি আছে?
এয়া এনে অলপ বহি আছিলো।
অ বাকী খবৰ খাতি ভালেই নহয়?
বাকী খবৰ খাতি আৰু জীয়াই আছো আৰু আপোনাৰ কওকচোন?
উম ভালেই ভালেই খোৱা বোৱা কৰিলে?
খোৱা বোৱা এ কৰিলো কলেজ গৈছিলো কলেজৰ পৰা আহি পেলাই গেল মান খাই পেলাই আৰু এতিয়া অকমান এনে উম ভাল হেৰি এটা চাই আছিলো কিবা ৰামী হিৰ এটা চাই আছিলো ইউটিউবত, আপুনি কি কৰি আছে?
মই আহি পালো কলেজৰ পৰা আহি বোলো অকমান ভাত চাত খালো। ভাত চাত এ অকণমান ৰেষ্ট লৈ বুলো আপোনাক ফোন এটা কৰো আৰু অকণমান কিবা বিষয়ে কথা পাতো বুলি।
হয় হয় আপোনাৰ অ মোৰো মানে মে মই আছিলে কথা এটা পাতিবলে টপিক এটাৰ ওপৰত মন আপোনাৰ লগতে। ফোন কৰিম বুলি ভাবিযয়ে আছিলো মই তাৰপিছত ফোন কৰা নহলগে আৰু সময় নহৈছে যে। এতিয়া আপুনি কৰিলে ভালেই হ'ল কথাটো। কিমানে চাহবচোন মোৰ মানে এটা টপিক আছিলে হা বৰ্তমান মানে বৈ যোনটো আ বিজ্ঞানসন্মত ব্যৱস্থা মানে আধুনিকতা যোনটো হৈছে ত সেই আধুনিকত তাৰ লগে লগে মানে বিজ্ঞানে আমাৰ যোনটো স্বাস্থ্য বিভাগত যোনটো প্ৰভাৱ পেলাইছে, প্ৰভাৱ বে পাৱাই যে সেইটোৰ ওপৰত মানে মোৰ আপোনাৰ ওপৰত অলপ আপোনাৰ লগত অলপ আ কথা পাতিবলগীয়া আছিলে। আপোনাৰ পৰা অলপ জানিবলগীয়া আছিলে, ক'ব নেকি অলপ বা শ্বেয়াৰ কৰিম মানে ময়ো জনা খিনি।
উম নিশ্চয় এতিয়া আপুনি দেখা পাইছে আহ বি জ্ঞান হওক বা প্ৰযুক্তিবিদ্যা হওক বা বৰ্তমান সময়ত বহুতখিনি আগবাঢ়ি গৈছে। এতিয়া বহুতখিনি আগবাঢ়ি গৈছে আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো যদি চাওঁ আমি অ চিকিৎসা বিজ্ঞানতো মানে বিজ্ঞানৰ বহুতখিনি অৱদান আছে, আ
বহুত ডাঙৰ অৱদান আছে।
হয় বহুত ডাঙৰ অৱদান আছে আৰু চিকিৎসা বিজ্ঞান আৰ বিজ্ঞানৰ জৰিয়তে বৰ্তমান বিভিন্ন ধৰণৰ বেমাৰ বহুত ডাঙৰ বেমাৰৰ বত ৰ্তমান আ এ এতিয়া মানে যিটো আপোনাৰ চিকিৎসা চিকিৎসাটো আ তাত বহুতখিনি সহায় কৰিছে বিভিন্ন ডাঙৰ বেমাৰত। ত আগতে যদি চাবলৈ যায় এ বিভিন্ন ধৰণৰ বেমাৰত তুমি এ এটা টাইম আছিলে যে এটা সৰু বেমাৰ তোৰ গোটেই বিশ্বত গোটেই মহামাৰী ৰূপ লৈছিলে। এটা সৰু বেমাৰে কিন্তু আজি আজিৰ টাইমত ত সেইতো দেখিবলে পোৱা যায় ত ৰিচেণ্টলি যিটো কভি কেছ হল সেইতো যদি আপুনি স্কিপ কৰি দিয়ে সেইটো স্কিপ কৰি যদি আমি আৰু আগলে ত্ৰিশ বছৰ বা চল্লিশ বছৰৰ চাওঁ ত' পৃথিৱীত এনেকুৱা ধৰণৰ কোনো মহামাৰী হোৱা ন-নাই ত' যদি। চাবলৈ যায় সেইটো। বিজ্ঞানৰো অৱদান আছে কাৰণ বিজ্ঞানে বিভিন্ন ধৰণৰ ঔষধ আৱিষ্কাৰ কৰি দিছে বা বিভিন্ন ধৰণৰ। আহ ইকুইপমেণ্ট বিলাক আৱিষ্কাৰ কৰিছে যাৰ ফলতে অতি সোনকালে। যিবিলাক বেমাৰ ধৰা পৰে বেমাৰ ধৰা পৰাৰ লগতে। এইবিলাকৰ আপোনাৰ ৰোগৰ মেডিচিন বিলাকো। হয় ব্যৱহাৰ কৰাৰ লগত মানুহৰ সোনকালে ভাল হয়। ত' উম সেইটোৱে আৰু।
হয় বাৰু কথাটো আপুনি কৈছে ঠিকে। তাৰো মানে কি হৈছে মইও চাইছোঁ বিজ্ঞানৰ। মানে বৰ্তমান যোনটো বৈজ্ঞানিক দৃষ্টিভংগীৰে চায় চোৱা হয় নহ। তেতিয়া মানে দেখা যায় আৰু অ স্বাস্থ্য বিভাগত এ যিখিনি উন্নতি হৈছ বা আপুনি কোৱা মতে আগৰ সময়ত মানুহৰ। যোনবিলাক মহামাৰীৰ ৰোগ আছিলে তেনেকে ধৰণৰ অসমতো বহুত ডাঙৰ, ডাঙৰ। প্ৰব্লেম হয় নহ বানপানী চানপানী। বানপানী হৈ যোৱাৰ পিছত আৰু অসমতো আপোনাৰ অন্ধবিশ্বাস বোলা বস্তু আছে নহ আগৰ পৰা।
হয়, হয়।
তেন, তেনে-তেনেকুৱা বিলাক ক্ষেত্ৰত যেতিয়া বানপানী হৈ যায় তাৰ পিছত মানুহৰ। এইবিলাক কলেৰা টাইপফয়ড এইবিলাক এতিয়া সৰু বুলিয়ে ধৰিছো আৰু এইবিলাকটো এতিয়া সৰু সুৰা বেমাৰ আৰু তেতিয়া টাইমতো এইবিলাক বহুত ডাঙৰ বেমাৰ আছিল এইবিলাকৰ জৰিয়তে মানুহ মৰি যায়।
মহামাৰীৰ সৃষ্টি হৈ যায় কাৰণ এ-এঘৰৰ যদি এঘৰত হয় গোটেই অঞ্চলটোতে বিয়পি পেলাই গোটেই আপোনাৰ বহুত গাঁৱৰ মানুহৰ প্ৰভাৱ পৰি পেলাই বিভিন্ন মানুহৰ মৃত্যুৰ মুখতো পৰা দেখা পা পোৱা যায় বহুতখিনি মানুহ।
উম সেইটো মানে ইয়াৰ মানে এ আগতে মানে এটা, এটা এৰিয়াৰ মানে জনসংখ্যা মানে। ৱাইপ আউট কৰি দিব পৰা মানে ইয়াৰ ক্ষমতাটো আছিলে মানে সেইটো কেপবিলিটি কিন্তু এতিয়া, এতিয়া বৰ্তমান এতিয়া যোনটো আমাৰ উন্নত চিকিৎসা ব্যৱ এটা আছে সেইটোক সেইটোৰ লগত। তেতিয়া সেইবিলাক বেমাৰে মানে অ পাত্তাত নাপায় মানে ডক ল'ব নোৱাৰে মানে বহুত খিনি ডেভেলপ হৈ গৈছে এতিয়া আজিকালি আপো নাৰ যোনবিলাক মেডিচিন বা ইনজেকচন দিয়ে সেইবিলাক ভাল কৰাব পাৰে লগে, লগে। আগৰ দিনত সেইটো বেমাৰ ধৰিবই নোৱাৰে কি হৈছে কি হৈছে মানুহ বাচিব নে নেবাছে। আৰু, আৰু মই ক'লো যে অন্ধবিশ্বাসৰ কথাটো এতিয়া এ ফৰ এক্জাম্পল মানে আপুনি যদি চায়। আগৰ দিনত যদি এডাল যদি সাপে যদি কাৰোবাক কামোৰে। কিবা হয় তেতিয়াবিলাক মানে কি ভাৱে দোষ লাগিছে আৰু। অ তেতিয়া বেজ-বেজৰৰ ওচৰত লৈ যায় বেজৰ ওচৰত লৈ যায়। বেজে জৰা ফুৰা ফুকা কৰে আৰু। কৰি পেলাই কি কৰে এ মানুহজন ব-বচাব বুলি ভাবে আৰু।
পৰে কিন্তু নাবাচে।
সেইটোৱেতো কৈ আছোঁ মানুহৰ মানে মানুহজন তেতিয়া ঢুকাই যায় আৰু। মৰি যাব কেনেকে বাচিব বুলি ক'ব এইটো ভগৱানৰ দোষ লাগিছে বুলি।
হয়, আৰু স এতিয়া যদি চাবলৈ যায় সেইটো আপুনি সাপে কামৰিলে আৰু বৰ্তমান বহুত মান, মানুহৰো বহুত মাইণ্ডচছেটবিলাক সলনি হৈছে ত' আজিকালি চাবলৈ গ'লে, উম মানুহে মানে সাপে কামুৰিলে ধৰক আপোনাৰ বেজৰ ওচৰলেলৈ নিয়াত, বেছিকে আপোনাৰ মেদিকেল নিয়াতো প্ৰিফাৰ কৰে, আৰু সেইটো কাৰণে সাপে কামোৰাটো, সাপে কামাৰটোৰ কাৰণে বৰ্তমান এটা বহুত ভাল কাম কৰিছে গভমেণ্টই হওক বা, বিভিন্ন যিবিলাক মেডিকেল, ফাউণ্ডেশ্যন থাকে তেওঁলোকে যিবিলাক এণ্টিভেনম থাকে সকলোবিলাক চিভিল হস্পিটেল, যিবিলাক গৰভেন্তৰ চিভিল হস্পিটেল সকলোতে উপল্ধ আৰু সেইটো কাৰণে আপোনাৰ সাপ, পে কামোৰাৰ এক ঘন্টাৰ ভিতৰতে আপুনি, বিভিন্ন ধৰণৰ বেজৰ ওচৰত যোৱাতকৈ যদি এখন চৰকাৰী চিভিল হস্পিটেলতো যায়, ততে তাতে এন্টিভেনমটো লৈ আপুনি যিমানে বিষাক্ত সাপ নহওক, সেই এন্টিভেনমটো আপুনি ব্যৱহাৰ কৰি পেলাই আপুনি মৃত্যুৰ মুুখৰ পৰা বাচিব পাৰে। আৰু সেই সেই এন্টিভেনমটোও সৃষ্টি কৰিছে চায়েঞ্চই, ত' সেইটো কাৰণে আমি বিভিন্ন চাইন্টিষ্ট সকলত ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ ইমান এটা বিভিন্ন বস্তু আৱিষ্কাৰ কৰিছে তেওঁলোকে ত অ, ইমান ভাল হৈছে কাৰণ সাপে কামুৰিলে আগতে বহুত মানুহ বহুত মানুহ মৃত্যু ও মুখত পৰিছে উ মানে বৰ্তমান সময়লৈকে, ত' এতিয়া দেখা যায় বহুত খিনি মানুহ বৰ্তমান সাপে কামৰিলে বৰ্তমান সময়ত, এন্টিভেনম লৈ বহুতৰ জীৱন মানে সুৰক্ষিত হৈ যায় আৰু,
সেইটোয়ে আগৰ এতিয়া আপুনি যেনেকে কলে আজিকালি চব হস্পিতেলতে এইবিলাক, এণ্টিভেনম ৰখাই কিন্তু আগতে আপোনাক, কি কি আছিলে আগতে সাপে কামুৰিলে আৰু কি কৰিব আৰু এইটো উপায় নাই আৰু, একো নাই হস্পিতেেলত হস্পিতেলত নিতো লাভ নাই কাৰণ বচাব নোৱাৰে সেইটো জানেই, ত' সেইটো কাৰণে মানে সেইটো কাৰণে দুখ লাগিছে বুলি বেজে যোনটো কয় সেইটোকে বিশ্বাস কৰি দিয়ে। আৰু তাৰ ফলতে কি হয় মানুহজন মানে যদি বাচিব লগা আছিলেও হস্পিতেল গৈ, তথাপিতো মানে মানুহজন তেনে ঢুকাই যায় জৰা ফুকাৰ আৰু বল, ব বলি হৈ পেলাই মানে আৰু বেজবিলাক। সেইবিলাকে কৰি ফুৰে ন এইবিলাকে বিচাৰি ফুৰে আজি সেইটো ক্ষেত্ৰত যদি আজি চাবলৈ যায়। আজি তেনেকুৱাতো বহুত হাজাৰ গুণ, মানে উ ডেভেলপ হৈছে বুলি ক'ব পাৰে আৰু, এতিয়া আপোনাৰ আপুনি যেনেকে কলে এণ্টিভেনম থাকেই তাৰ লগতে, ধৰি লওক কিছুমান এ ডাঙৰ ডাঙৰ আৰু বেমাৰ থাকে ন সেইবিলাকৰো, অ আজি চেক আপ কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ হেল্থ চেক আপ কৰিবৰ কাৰণে, সেইবিলাকৰো যন্ত্ৰ পাতি বিজ্ঞানে মানে যোগান ধৰি দিছে,
এতিয়া যেনেকৈ এতিয়া, চিকিৎসাজ্ঞানত যেনেকৈ আলট্ৰাউণ্ড এম আৰ আই বিভিন্ন ধৰণৰ ডাঙৰ ইকুইপমেণ্টবিলাক ওলাই আছে য, য বিলাকে আমাৰ শৰীৰৰ ভিতৰত, বিভিন্ন অংশ যিকোনো পাইষ্টতে যিকোনো সৰু বেমাৰ হলেও, মানে অতি কম সময়ৰ ভিত ভিতৰতে এ অতি কম সময়ৰ ভিতৰতে আমি ৰোগটো ধৰা পেলাব পাৰো। আৰু ৰোগটো ধৰা ধৰা পেলাই তাৰ আমি ট্ৰিটমেণ্ট কৰিলে আমি ভাল পাওঁ। ত' সেইবিলাক টো আগতে নাছিলে। ত' আগতে এতিয়া হয় আগতে বে কিছু ডক্তৰ থাকিলেও কিন্তু আমাৰ কি হৈ যায় পেচেণ্টে, উম, যিহেতু ডক্তৰে গম নাপায় ন, ডাক্তৰ হ'লেটো তেওঁলোকে এ চালেহে গম পাব যে, বস্তু ডায়েগনিচটো যদি গম নোপায় যদি ৰং ট্ৰিটমেণ্ট হয়। তেতিয়া পেচেণ্টটো মানে তেখেত ঢুকাই যোৱা চান্স থাকে। কাৰণ তেওঁ ডক্তৰজনে গ'ম নোপালে যে, তেওঁ একচুৱেলি কি বেমাৰ হৈ আছিলে। কিন্তু এতিয়া চাবলৈ গ'লে দেখা যায় বি ভিন্ন ধৰণৰ যন্ত্ৰ-পাতি য যদি আমি চাবলৈ যাওঁ, তেতিয়া সেইবিলাক ব্যৱহাৰ জৰিয়তে আমি বস্তুটো ডাইগনিছটো জানি, আৰু তাৰ যিটো আপোনাৰ সঠিক যিটো উম চিকিৎসা, সেইটো সঠিক চিকিৎসাটো লৈ পেলাই তাৰ আমি চিকিৎসা লৈ পেলাই, আমি আঁ ভালকে থাকিব পাৰো বা। সেইটো মানে চিকিৎসাটো লব পাৰো।
হয় হয় হয় ঠিকে কৈছে আপুনি, সেইটোয়ে আপুনি কৰাটোৱে হয় আৰু আপুনি যিহেতু কৈছে, এ আগতে আপোনাৰ চিকিৎসক বোৰে এইটো গম নাপায় ন কি হৈছে চি কিৎসক হল বুলিয়ে তেনেকুৱা নহয় যে গম নাপায়। হেতু বেছিভাগ ত অপোনাৰ যোনটো টেষ্টত ৰিপৰ্ট থাকে নহ টেষ্ট ৰিজাল্ট থাকিব, টেষ্ট টেষ্ট ৰিজাল্টৰ ওপৰত ভিত্তি কৰিয়েটো ডক্তৰে আপোনাক হেৰি দিব। তেখেতসকলে আঁহ যিমান মেডিচিন দিছিলে আগতে, সেইটো নিজৰ পঢ়াৰ এক্স প্ৰীয়েন্স ফালৰ পৰা দিছে, যোগ্য যোনবিলাক জানে তেখেতে সেইবিলাক দিছে। ত' আজি কালি দিনত তেনেকুৱা নহয়, আজিকালি আপোনাৰ প্ৰতিটো বস্তুৰে এটা সঠিক টেষ্ট কৰা হ'ব, টেষ্ট কৰি পেলাই আপোনাৰ সঠিক যোনটো মেডিচিন বা সঠিক যোনটো ইনজেকচন আঁহ সেইবোৰ দিবলগীয়া থাকে, সেইবোৰহে দিব। ত' সেইটো কাৰণে আজিকালি ৰং ট্ৰিটমেন্ট হোৱাৰ যোনটো অঁ মানে হেৰি আছে, সম্ভাৱ সম্ভাৱনাটো থাকে। ত' সেইটো মানে আজি এ ধৰিলওক নাইণ্টি নাইন পাৰ্চেন্ত, নাইন্টি নাইন পাৰ্চেন্ত কমি গৈছে। ত' তাৰ ক্ষেত্ৰত মানে বহুত বহুত খিনি এ মোৰ মতে উন্নত হোৱা দেখা গৈছে, আৰু আমাৰ স্বাস্থ্য বিভাগটো বৈগ্য বৈজ্ঞানৰ সতে মিলি পেলাই।
হয়। উম সেইটোৱে আৰু বহুতখিনি উম ভাল হোৱা দেখা যায়। সেইটো কাৰণে আমি উম বিভিন্ন যিখিনি অঁ ছায়ন্সৰ লগত জড়িত বিজ্ঞানীয়ে হওক বা বিভিন্ন ফাউণ্ডেশ্যনবিলাক হয়। তেওঁলোকক আমি এটা স্পেচিয়েলি থেংক থে মানে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। কাৰণ তেওঁলোক কে সেইবিলাক আৱিষ্কাৰ কৰাৰ কাৰণে, বৰ্তমান আমাৰ সমাজত ইমানখিনি উন্নতি হৈছে। বা মানুহৰ জীৱন বিলাক সুৰক্ষিত হৈ আছে। আৰু তাৰো উপৰি এইবোৰ উদ্যান চাবলৈ গ'লে ইমান এতিয়া কেঞ্চাৰৰ নিচিনা বহুত ডাঙৰ বেমাৰো আৰু বৰ্তমান বিভিন্ন ধৰণৰ উম মানে চাইন্সে আপোনাৰ উলিয়াইছে আৰু ট্ৰিটমেন্টটো উলিয়াইছে।
এতিয়া মানে কি হ'ব আৰু এতিয়ালৈকে যিমানখিনি ডেভেলপ হৈছে সেইখিনিতো বহুত ভাল হৈছে। ত' এনেকে মানে আশা কৰি যাব লাগিব আৰু ভৱিষ্যতেও যাতে এনেকে ট্ৰিটমেণ্ট, খিনিয়ে হৈ যায় আৰু বস্তু উন্নত হৈ যায়। হয় নে নহয়? তাকে আপোনাৰ কথাবিলাক শুনি ভাল লাগিছে আজিলে। আজি আপোনাৰ লগত কথা পাতি ভাল লাগিছে বহুতখিনি।
হয়।
হয়। আজিলে আজিলৈ ইমানতে ৰাখোঁ আৰু পিছত বেলেগ এদিনা পাতিম আপোনাৰ লগত, ঠিক আছে দিয়ক ৰাখিছোঁ।